শুনিছানে?
অ', হয়, হয়। শুনিছো, শুনিছো।
হয়, হয়, কি কৰি আছা?
অ', অলপ আছিলো ৰ'বা এই বজাৰ সময়ৰ পৰা আহিলো অলপমান, এ এতিয়া এনেই আছো, তুমি?
অ', ময়ো এই অলপ ওলাই গৈছিলো, তাকে আহিলো অলপ আগে। সপ্তাহিক বজাৰ গৈছিলা নেকি?
হয়, হয়, আজি সপ্তাহিক বজাৰ যিহেতু দেওবাৰ আমাৰ অলপমান এনেই বজাৰ কৰি থওঁ।
হয়, ঠিকেই আছে। তাকে, মই এই আহি পেলাই তাকে অলপমান তোমাৰ মোবাইলতে মানে অলপ তোমাৰ এই ইনষ্টাগ্ৰাম চলাই আছিলো। তাকে ভাবিলো আজি মানে আমাৰ যিহেতু সামাজিক মাধ্যম। তুমি কি চলোৱা সামাজিক মাধ্যম বাৰু,
অ মোৰ এনেই হোৱাটছএপতটো চলোৱা যায় আৰু তোমাৰ এ ইনষ্টাগ্ৰাম। তেনেকে চলোৱা যায় মাজে মাজে।
হয় আৰু মই তোমাৰ ফেচবুক।
হয় হয় অ বাতৰি কাৰণে হয় হয় বাতৰি কাৰণে ফেচবুকটোৱে ভাল।
হয় বাতৰি কাৰণে ভাল তাকে ভাবিলো আজি অলপ সামাজিক মাধ্যম। ত বিষয়ে অলপ আলাপ আলোচনা কৰো নেকি তোমাৰ লগত।
অ ঠিকেই ঠিকেই ভাল বিষয়ে ভাবিছা অ পাতিব পাৰি হয় হয়। হয়।
যিহেতু তোমাৰ এতিয়া, এতিয়া ভাৰতত বা বিশ্বত এতিয়া উম এ, সামাজিক মাধ্যমে যি দ্ৰুত গতিত মানে আহ সামাজিক মাধ্যম বিয়পি পৰিছে এই, বোৰ আজিৰ পৰাা তোমাৰ। আজিৰ পৰাা মই যদি কব যাওঁ খুব বেছি বাৰ তেৰ বছৰ আগতেো ইমান এটা নাছিলে নে কি কোৱা।
হয় হয় নিশ্চয় নিশ্চয়। ই যোৱা পাঁচ বছৰ কভিডৰ পৰা হোৱাৰ পিছৰ পৰা ইমান মানে, সামাজিক মাধ্যমটো ইমান বৃদ্ধি পাইছে। মানে সেই তুলনা ইমান কৰিব নোৱাৰি।
হয় দিয়া আগতে তোমাৰ আগতে তোমাৰ মানুহৰ, আজিকালি যিহেতু তোমাৰ স্মাৰ্টফোনবোৰ সকলোৰে হাতে হাতে থাকে ন আগত। টো সেইটো নাছিলে তোমাৰ সেইকাৰণে, হয় সেইকাৰণে মানে তোমাৰ এই ই আজিকালি প্ৰায়ভাগ লোকৰে তোমাৰ হোৱাটছআাপ। ইনষ্টাগ্ৰাম এইবোৰ থাকেই ফেচবুক সকলোৰে থাকেই।
নিশ্চয় নিশ্চয় মানে এইবোৰ মানে সকলোৰে আজিকালি মানে এই, এই হৈ পৰিছে। সকলোৱে এটা সামান্য সেনেকুৱা হৈ পৰিছে মানে সকলোৰে ঘৰে ঘৰে মানে স্মাৰ্টফোন এটা থাকিব হক। সকলোৰে এনেকৈ একাউণ্টসমূহ বনাই বনাই এনেকৈ হেৰি কৰে।
আৰু মই ভাবো এইবোৰে। তোমাৰ আমাক জ্ঞানো দিয়ে দিয়া চোন আমি ফেচ, বুকতে বহু কথা শিকিব পাৰো তোমাৰ, হয় আৰু আজিকালি যিহেতু তোমাৰ কভিড উঊনৈশ মহামাৰীৰ পৰা তুমি লক্ষ্য কৰিছা চাগে। আজিকালি তোমাৰ অনলাইন ক্লাছ বোৰ যেতিয়া আৰম্ভ হৈছিল তেতিয়া হোৱাটচাপতে তোমাৰ গোটেই, গ্ৰুপ বোৰ বনাই পেলাই তাতেই সকলোবোৰ মানে তোমাৰ তথ্য দিয়া হৈছিলে।
হয় হয় হয় ঠিক কথা কৈছা মানে সেই কভিডৰ পৰাই মই মানে অলপমান সেই, এই অলপমান সামাজিক মাধ্যমৰ ওপৰত মানে বেছি গুৰুত্ব দিলো। এইটো মানে কি আমাৰ পঢ়া শুনাতো তেতিয়া স্থগিত হৈ গৈছিল মানে সেই কাৰণে, তাৰ কাৰণে মানে কি মই ইউটিউবসমূহৰ পৰা মানে সামাজিক মাধ্যমৰ পৰা মানে পঢ়া শুনাটো মানে, এই কৰি আছিলো ৰাখিছিলো আৰু,
হয় দিয়া আৰু ইউটিউবে ইউটিউবতো আমাৰ মানে শি শিক্ষকত দৰে হৈ গৈছে আমি তাতে যিকোনো বিষয়ত আমি যি বিষয়ত আমি। আমি যাছ চাব বিচাৰো সেই বিষয়ে চাব পাৰো।
হয় হয় হয় ইমান ধুনীয়া সমূহ চেনেল আছে মানে ইমান ধুনীয়াকে বুজিয়াই দিয়ে। মানে আমাৰ অনুভৱ হোৱা নাছিল কিন্তু যে শিক্ষানুষ্ঠানত গৈ পেলাই আমি। পাঠদান কৰা নাই সেনেকুৱা মানে অনুভৱটো ভাল লাগিছিল তেতিয়া
হয় আৰু তুমি আৰু যিহেতু হেৰি আমি সকলো জানোৱেই তুমি চাবা আগৰ দিনত মানুহে আ এটা যোগাযোগ কৰিবলে মানুহে চিঠি বা ফোনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল দিয়াচোন তোমাৰ যি আগতে টেলিফোন যে ঘৰে ঘৰে আছিল যে সকলোৰে সেইটো অ আৰু নহলে চিঠি এখন তোমাৰ লিখিবলৈ তোমাৰ ডাকঘৰত গৈ পেলাই চিঠিখন দিব লাগে আকৌ বেলেগ জেগা মানে তুমি যাক পঠাইচা তেওঁ আকৌ চিটিখন চাব আকৌ চিটিখনতে উত্তৰ দিব এনেকে বহুত টাইম লাগিছিলে কিন্তু এতিয়া এতিয়াৰ এতিয়াৰ মানে যিহেতু ডিজিটেল যুগ ন এতিয়াৰ যুগত টো আমি মেছেজ বা ভিডিঅ' কলতে সকলোবোৰ চাব
অ নিশ্চয় এইটো ঠিক কথা কৈছ মানে আগৰ দিনত এইবোৰ মানে এনেকুৱা সুবিধা নাছিলে মানে আজিকালি মানে সময়টো বচাবৰ কাৰণে ইমান ধুনীয়াকে সুবিধা হৈ পৰিছে মেছেজসমূহ আগতে মানে কি সেই মানুহ এজনক মানে চিঠি পঠিয়াওঁতে মানে তিনি চাৰিদিন গৈ পাইগৈ কিন্তু এতিয়া মানে মিনিটত মানে ধুনীয়াকে ফোন কৰি পেলাই মানে সেই খবৰ খাতি ল'ব পাৰি আৰু
তাকেতো আজিকালি তোমাৰ যিহে অৱস্থা ব্যৱস্থা মানে প্ৰতিটো সামাজিক মাধ্যমতে তুমি ভিডিঅ' কল এই অ ভিডিঅ' কল কৰিব পাৰা কলো বা অডিঅ হয়
ঠিকে বাৰু ভিডিঅ' কলটো মানে এই নতুন বস্তুটো অহাৰ কাৰণেও মানে মানুহৰ মুখকেইখন এনেকে চাই থাকিব পাৰি ভাল বাৰু সেইটো কাৰণে অ বেয়া লগা নাই সেই বস্তু তাকে
তাকেই তোমাৰ সামাজিক মাধ্যমৰ জৰিয়তে যিহেতু খবৰবোৰ খুব সোনকালে পোৱা যায় দিয়াচোন
নিশ্চয় নিশ্চয়
আগতে মানুহে হয়তো ৰেডিঅ' বা টেলিভিশ্যন তোমাৰ চাব লাগিছিলে তেওঁ আহ আজিকালি মানুহে তুমি চাবা কোনোবা যদি জন প্ৰিয় লোক যদি আহ মানে কোনোবা জনপ্ৰিয় লোক যদি আ ম মানে তেওঁ তেওঁলোকৰ যদি মৃত্যু হয় তেতিয়া আমি লগ
অ অ আমি কিন্তু সোনকালে খবৰটো পাওঁ মানে এই হওক খবৰসমূহবিলাক সোনকালে সোনকালে পাই যাওঁ এই ঠিকে বাৰু
তাকে আৰু যিহেতু উম ৰেডিঅত আমি অকল আগতে শুনিব পাৰিছিলো এতিয়া বস্তুটো আমি দেখিব মানে চাবও পাৰো ন বস্তুবোৰ হয়
আগতে মানে কিছুমানে এই খেলসমূহ এনেকে চাই আছিল মানে ৰেডিঅ' শুনি শুনি আছিল এতিয়া বা বাৰু টিভিও হ'ল কিন্তু টিভি হোৱাৰ পিছত মানে মোবাইলত মানে ধুনীয়াকে উপভোগ কৰিব পাৰি আৰু মানে কেতিয়াবা কাৰেণ্ট লাইন চাইন গ'লে আমি মোবাইলতে ধুনীয়াকৈ উপভোগ কৰিব পাৰো খেলসমূহ যিহেতু খেল চলি আছে
হয় তাকে তাকে তাকে আৰু মই ভাবো তোমাৰ এ কি কয় এ মোবাইল বা সামাজিক মাধ্যমৰ যি ব্যৱহাৰ এই বাঢ়িছে এই বাঢ় এই টেলি টেলিভিচনৰ ব্যৱহাৰ কিন্তু ই কমাই দিছে অলপ। তুমি চাবা আজিকালি আজিকালি মানুহে ইমান টেলিভিশ্যন নাচায় টিভিবোৰ ইমান নাচায়।
হয় মই প্ৰায় ভাগত মই দেখো মানে টেলিভিশ্যনটো এনেকে বন্ধ হৈ থাকে মানে মোবাইলতে বেছি গুৰুত্ব দি থাকে মানুহে।
হয় হয় তোমাৰ সকলোৰে হাতে হাতে যিহেতু মোবাইল থাকে ন' সকলোৰে সামাজিক মাধ্যমত তাতে মানে তোমাৰ ব্যস্ততাৰ ভিতৰত থাকে আৰু।
হয়, হয়, সেইটোৱে সেইটো কাৰণ।
হয়, আৰু তুমি আগতে আ-আমাৰ কি এটা অসুবিধা হৈছিলে কি আমি যদি বিষয় এটা বিদ্যালয়ত পঢ়ো যদি আমি বস্তুটো আয়ত্ব কৰিব নোৱাৰো বা বুজি নাপাওঁ তেতিয়াহ'লে আমাৰ হাতত আৰু বেলেগ একো একো সুবিধা নাছিলে সেই বস্তুতো আকৌ বুজাৰ। কিন্তু এতিয়া সামাজিক মাধ্যম হোৱাৰ পিছৰ পৰা আমি তোমাৰ ইউটিউবত আমি বিভি বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষকৰ বা আমি সেই
অ', হয়, হয়, সেইটো থি ঠিক কৈছা কিন্তু এইটো ঠিক কৈছা মানে সকলোৰ মানে শিক্ষক সমূহৰ পৰা উপভোগ কৰিব পাৰি। মানে যিহেতু ইমান ধুনীয়াকে পাঠদান কৰাই দিয়ে তে হেনেকে মানে সকলো মানে ধুনীয়াকে বুজি পায় কিন্তু।
হয় আৰু তাৰোপৰি তোমাৰ সামাজিক মাধ্যমৰ ওপৰত তোমাৰ মানে হেৰি আমি ধৰা নতুন-নতুন মানুহক জানি ব পাৰো বন্ধু হিচাপে মানে হেৰি কৰিব পাৰোঁ।
হয়, হয়, যিহেতু আমাৰ ফেচবুক সমূহৰ পৰা এনেকে নতুন-নতুন বন্ধু চিনাকী হও। এই তেনেকে মানেই সেনেকুৱা মানে এই ক্ষেত্ৰত মানে বহুত বহুত বন্ধুও পাই যায় আৰু এনেকে, ভাল ভাল বন্ধু।
তাকে কিন্তু মই ভাবো ইয়াৰে কিছুমান সমস্যাও আছে দিয়া, যেনেকে তোমাৰ চাইাবাৰ অপৰাধ, আজিকালি চাইবাৰপৰাধ বহুত বৃদ্ধি পাইছে নহয়।
অ', বিৰাট বৃদ্ধি পাইছে হয়, হয়, ঠিক কৈছা অ'।
বক্তিগত তথ্য মোৰ মানে সেইকাৰণে আনৰ সৈতে ভাগ কৰাতে মানে অলপ সাৱধান হোৱা উচিত আমি।
নিশ্চয়-নিশ্চয়-নিশ্চয় এইটো ঠিক কৈছা মানে ব্যক্তিগত তথ্য মানে কি আৰু মানে এনেকে দিব নালাগে, মানে কিছুমানে এনেকুৱা কৰে এই সামাজিক মাধ্যমত মানে ব্যক্তিগত তথ্য বেংকৰ একাউণ্ট নম্বৰ সমূহক বা নানা ধৰণৰ সেনেকুৱা মানে তথ্যবোৰ মানে সিহঁতে মানে সেই ভিডিঅ'ৰ জৰিয়তে সেনেকে হেৰি কৰে, এইটো আচলতে কৰিব নালাগে হয় জানো?
হয়, তাক তাকেই আৰু তুমি চাবা বহু ক্ষেত্ৰত মানে বহু সময়ত আমি বাতৰিত পাও মানে যে, বৃদ্ধ লোকসকলক তেওঁলোকে ফোন কৰে ফোন কৰি পেলাই তেওঁলোকে অ'টি পি খোজে সেই অ'টিপি বোৰ দিয়াৰ লগে লগে গোটেই বেংকৰ মানে পইচাবোৰ খালী হৈ যায়।
অ', সঁচা কথা সঁচা কথা, মই মানে এই মানে আমাৰ ঘৰৰ ওচৰৰে অঞ্চলৰে ওচৰতে মই এজন পাইছিলোঁ এনেকে মানে বৃদ্ধ জ্যেষ্ঠ লোক বাৰু।
হয়।
মানে নাজানি পেলাই অ' টি পি টো মানে সেই তেনেকে দি দিলে সেইটো তেওঁৰ পিছত পিছদিনা মানে বেংকৰ একাউণ্টসমূহ খালী হৈ আছে।
তাকে আৰু যিহেতু তোমাৰ এতিয়া অনলাইনত কাকো মানে অপমান বা বেয়া মন্তব্য কৰা উচিত নহয় কাৰণ, আজিকালি তোমাৰ এইটো সেইটোও এটা মানে অপৰাধ দিয়াচোন ইয়াৰ কাৰণেও তোমাৰ মানে আজিকালি শাস্তি চাস্তি আছে ইয়াৰ কাৰণেও মানুহৰ মানে শাস্তি প্ৰদান কৰা হয়, ত' সেইকাৰণে আমি সাৱধানে চলাব লাগে আৰু।
হয়, হয়, ঠিক কৈছা ঠিক কৈছা।
আৰু মই ভাবো আমাৰ শি আজিকালি তুমি চাবা সামাজিক মাধ্যমৰ এনেকুৱা হৈ গৈছে তোমাৰ এটা দুইবছৰ তিন বছৰ শিশুও মানে তোমাৰ মানে মবাইলটো নহ'লে মানে সি এ, মানে হেৰি কৰে, সেইকাৰণে আৰু।
মানে মই লক্ষ্য কৰোঁ বাৰু মানে বহুত কিছুমানৰ ঘৰত মানে এনেকুৱা দেখো মানে শিশুটি মানে ভাত নাখায়।
বা গাখীৰ গিলাচ না খাই, এই মোবাইলটো চলেৰেহে মানে, ভাতখিনি এনেকৈ খাই থাকিব আৰু।
তাকে আৰু ছাত্ৰ-ছাত্ৰীসকলেও ধৰা শিক্ষাৰ কাৰণে ব্যৱহাৰ কৰে দিয়াচোন মোবাইলটো, কিন্তু মই ভাবো অত্যাধিক হয়, অত্যাধিক সামাজিক মাধ্যমৰ ব্যৱহাৰে কিন্তু বহুত অনিষ্টতা কৰে।
হয়, হয়, ঠিক কৈছা মানে অত্যাধিক হ'লেও মানে কি আৰু এই, এনে বিদ্যালয়সমূহ গৈ থাকিলেও মানে শিক্ষকৰ ওপৰত মানে বেছি নিৰ্ভৰ নহ'ব আৰু তেওঁলোকে তেওঁলোকে ভাবিব মানে কি আৰু এই শিক্ষকে মানে, বেছিকে বুজোৱাত। কে, আমাৰ মানে সামাজিক মাধ্যমৰ পৰা ভালকে বুজিব পাৰিম, তেনেকে মানে। কি আৰু এই সম্পৰ্কটো মানে গঢ় হৈও, নোথে আৰু শিক্ষক আৰু এজন ছাত্ৰৰ মাজত।
তাকে আৰু মই ভাবো এই, হেৰি তেওঁলোকৰ আহ, মানে পঢ়াৰ সময়বোৰো নষ্ট হয় দিয়াচোন, অবাবত যদি আমি কেতিয়াবা তুমি চাবা লক্ষ্য কৰিবা, পঢ়া সময়ত বহিলে মানে পঢ়-পঢ়িবলৈ এৰি পেলাই মানে সামাজিক মাধ্যম চলোৱা যায়। ত, মই ভাবো বোৰে মানে তোমাৰ অ, সময় অতি হেৰি, অপব্যয় কৰে দিয়াচোন।
নিশ্চয়, নিশ্চয় হয়, হয় মোৰ মানে কভিডৰ সময়তো এনেকুৱা অলপ হৈছিল বাৰু। পোহৰ নহয়। অ, তেনেকে মানে মই পিছত উপলব্ধি কৰিলো, মানে সময়তটো মই এনেকৈ সেইকাৰণে মানে অলপ অকমান কমাই দিলো, মই সেই সমূহৰ কাৰণে।
হয় আৰু সেইকাৰণে তাকে যিহেতু তোমাৰ সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ থাকে ইয়াৰে ইতিবাচক দিশবোৰ এইবোৰ আৰু ত, তাকে আৰু এইটো তোমাৰ এই সামাজিক মাধ্যম মাধ্যমৰ, সামাজিক মাধ্যম আমাৰ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ দিয়াচোন। কিন্তু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আৰু।
সঠিকভাৱে ব্যৱহাৰ কৰিলে মানে একো নাই, কিন্তু এই আৰু বেছিকে ব্যৱহাৰ কৰিলে মানে কি আৰু ইয়াক মানে এই পৰে আৰু উম, বেয়া প্ৰভাৱ পৰে।
বেয়া প্ৰভাৱ পৰে, কিন্তু আজিকালি তোমাৰ প্ৰায়ভাগ মানে তুমি সামাজিক মাধ্যম নহলে থাকিবই নোৱাৰা দিয়া, ৰাতিপুৱা শুই উঠাৰ লগে, লগে মানে তোমাৰ মোবাইল ফোনটো খুলি পেলাই, সামাজিক মাধ্যমে চোৱা যায়। প্ৰথমতে নেকি?
অ, ঠিকে ঠিকে, ঠিকে, সেইকাৰণে মানে মানুহ উঠোতে দেৰিও হয় সেনেকে। পলমো হয় বহুত, কামৰ কাৰণে যাবৰ কাৰণে, সেইটো মানে অত্যাধিক মানে হ'ব নালাগে, সেইকাৰণে ঠিকেই বাৰু।
ঠিকে কৈছা, তুমি আগৰ দিনত যিহেতু এইবোৰ নাছিলে, ত, মানুহ বিলাকে সোনকালে শুই গৈছিলে আৰু ৰাতি ৰাতিপুৱা সোনকালে উঠিছিলে, কিন্তু আজিৰ দিনত তুমি চাবা মানুহে মানে বহুত দেৰিলৈকে সামাজিক মাধ্যমতে ব্যস্ত থাকে ৰাতিটোৰ। তাৰ ফলত মানে তেওঁলোকে উঠাটো দেৰি হয়, আৰু তাকে ইয়া মানুহৰ স্বাস্থ্যৰ প্ৰতি অলপ খতি পৰিছে কিন্তু।
অ, হয় হয় খতি পৰে, খতি পৰে, হয় হয় ঠিক কৈছা। চকুৰতটো এনেকেই হৈ যায়। অহ,
চকুৰ চাফা
হয়, হয়, এইটো কথা, সেইটোৱে কথা ঠিকেই।
এ, আৰু আমি, মানে সকলো বস্তুৰ যিহেতু অধিক পৰিমাণে চলালে বেয়াটো আমি ঠিক পৰিমাণে এইবোৰ বস্তু চলাব লাগিব তেতিয়াহে আমি, ইয়াৰ লাভ উঠাব পাৰিম নে কি কোৱা?
নিশ্চয়, নিশ্চয়, নিশ্চয়, সেইটোৱে কথা, ঠিক কৈছা বাৰু সেই আৰু ভাল লাগিল।
তাকে, দিয়া ঠিক আছে তেন্তে। অ', অ', অ', পুনৰ কথা পাতিম ঠিক আছে। অ', হয়।